উব
শুনিছানে?
এতিয়াহে শুনা পাইছো
অহ কি কৰি আছিলা
এয়া আছো দিয়া এনে তুমি
অ ময়ো আছো এনে
অ
খবৰ খাতি
উম ভালেই দিয়া তোমাৰ ভাল
উ মোৰ ভাল বেয়া মাজতে আৰু বেমাৰ একে গাত টো ভাল নাই চৰ্দি
অ এই বতৰটো তোমাৰ বে কেইদিন বেয়া হৈ আছে ন
অ এই একেবাৰে ধূলি ৰাস্তাটো গোটেই ৰাস্তাটো বনাই যে নতুনকৈ বহুত ধূলি হৈছ এয়া ওলাব নোৱাৰি এতিয়া লোলালেও নহয় কলেজ অহা যোৱা কৰিব লাগে
এই ধূলি বেছি নহয় চৰ্দি হয়েই
এতিয়া বৰষুণ এজাক পৰি দিয়া হয় পৰা হয়
অ
ধূলিটো কমিল হয়
আজি কোনোবা পিনে পিনে বৰষুণ দিছে
অ আমাৰ, গৰম ধৰি আছে বৰষুণ এজাক দিয়ে নে কি জানো
তোমাৰ ইমান দুটামান বজাৰ পৰা বতৰটো ইমান বেয়া কৰি আহিছে নহয় মই সেই ঘৰলে ফোন কৰতে মায়ে ক'লে সেইপিনে বৰষুণ দিছে এতিয়া বোলে
অহ
বেছিও দিয়া নাই, অকমান দিলে, উম ওলাব নোৱাৰি, বাহিৰলে আমাৰ ঘৰত থকা মানুহখিনিয়ে এনেকুৱা হৈছে, দিনটো কাম কৰা মানুহখিনো আৰু কষ্ট হ'ব
অহ, বহুত কষ্ট ইমান ৰ'দ, বা
বাহিৰত কাম কৰিবলৈ এতিয়া অকমান দিগদাৰে হৈ গৈছে আৰু
উম
ভালকে বৰষুণে এজাক দিলে অকমান ঠাণ্ডা পৰিব, পিছে খোৱা বোৱা কৰিলা নে নাই, অ মই এই মাত্ৰ খাইছো
অহ খালো বাৰু
আলহী আহিছিলে আজি
অহ, কৰ আলহী
তাৰ পিছতে, হা
কৰ আলহী আহিছিলে বোলো
এ গুৱাহাটীৰ পৰা আহিছিলে
অহ অহ
উম, তাকে
পিছে আলহী আহোতে কি, কি ওলালে আজি খাদ্যত
খাদ্য মানে, আলহী ভাত খোৱা আলহী নহয় কিবা কামত আহিছে ছিলে মাটি মত তাৰপিছত সিহঁতে, ভাত নাখাওঁ বুলি ক'লে ৰুটিকে বনাই দিলে একেবাৰেতো এক একো নখোৱাকেও
অ হয় দিয়া নতুন আলহী
নতুন আলহী উম উম তাৰপিছতে, সেয়া ৰুটি, চবজি বনালে মই নাছিলোৱে মই খালি সেই আলহী আহিব বুলি ঘৰৰ কাম খিনি কৰি বাকী খিনি কাম কৰি মানে চাফা- চিকুণ এইবিলাক কৰি আৰু কলেজ গলোঁ। কলেজৰ পৰা আহি আলহী পালোহি মই। হেই-খোওৱা - বোওৱা মায়ে কৰিলে আৰু।
অও'
পিছে তোমালোকে কি দি ভাত খালা?
আমি খালোঁ দালি বেঙেনা ফ্ৰাই আৰু কণী বইল। তুমি কি খালা আজি?
আমাৰ তোমাৰ মাটিমাহৰ তৰকাৰী।
অ'
তাৰপিছতে তিতাকেৰেলা ভাজি বেঙেনা ফ্ৰাই
অঁ হু
আৰু -তোমাৰ তেওঁ সাকভাজিলে।
উম্‌- ধেৰ বস্তু।
উম
তুমিয়ে বনালা নে কোনোবাই বনালে?
এ মইয়ে বনালোঁ। দালিখন খালি মায়ে বনালে।
অ' অ' ঘৰত ভাল আৰু ন?
অ ভালে ভালে।
উম্‌ উম্‌।
তোমালোকৰ ভাল আৰু?
আ'- ভালেই।
অ' উম
তোমাৰ মাজতে হেৰি- গা- বেমাৰ হৈছিল বুলি শুনিছিলোঁ। ভাল পাইছা?
অ' ভাল এতিয়া পাইছো। মাজতে মানে তোমাৰ সেই বেমাৰ হৈ আকৌ ডাক্টৰ টালৈ গলোঁ। নতুন দ মাহে দুবাৰ তিনিবাৰে যোৱা হ'ল।
অ'
তাতে গৈ আহে মোৰ মানে অকমান তোমাৰ এই ঠায়ৰইডটো জানাই নহয় আৰু! ঠাইৰয়ড থাকিলে অকণ অসুবিধা হয়। ঠাইৰয়ডটো আছে যে সেই মেডিচিন লৈয়ে থাকিব লাগে। ডেইলী
অহ এতিয়া আকৌ বেংলৰ কেতিয়া যাবা তুমি?
বেংগলৰ মই তোমাৰ এই সপ্তাহতে যাম।
অ অ
খালি তোমাৰ ডেটটোহে ফিক্স হোৱা নাই।
এদিন লগ পাব লাগিছিলে নহ।
অহ আহিবা আকৌ উম।
তাৰপিছত
ভাল কথা যদি সময় সুবিধা মিলে।
সক কাম আছে তুমি পাবাই চাগে ন?
নাজানো
উম
আমাৰহে তোমাৰ দেওবাৰলৈ আছে সকাম।
উম উম আমাৰ দেওবাৰে ইয়াত বিয়া এখন আছে।
অ অ এ-এই দেওবাৰেনে? পিছৰদেওবাৰ।
সেই একেদিনাই সকামৰ দিনাই।
সকামৰ দিনাই। মানে সেই উপায় নাই নগলেও নহয় এনেকুৱা নিচিনা হৈ গ'ল যে। সেইটো কাৰণে সকামলৈ অ যাব ভন্টি যাব
তাতো তুমি অকলশৰিয়ানো।
অ মই সে আৰু ৰুমতে থাকি বেয়াও লাগিছে।
উম এতিয়াতো ঘূৰিব গৈ বৌ নোৱাৰা।
অ ইমান এতিয়া ঘূৰিব তাত তোমাৰ তাত-তাত মানে তোমাৰ ইয়াতকেও বেছি গৰম।
উম
তোমাৰ মানে একদম ভিতৰতো থাকিব নোৱাৰো এনেকুৱা
উম উম
আগতে ইমান গৰম নাছিলে। এ এতিয়ালৈ মানে তোমাৰ সেই মেত অ বনাই দিয়াৰ পৰা তোমাৰ বেছি গৰম হৈ গ'ল গছবিলাক কাটি দিলে।
অও
থাকিব নোৱাৰি।
উম উম
ইয়াতো তোমাৰ সেয়া গছ গছনিবিলাক নাইকিয়া হৈ গৈছে ন এতিয়া চব কাটি দিছে মানুহবিলাকে
সেইকাৰণে আজিকালি বৰষুণৰ মাত্ৰাতটো কমি গৈছে গছ গছনিবোৰ ক তেছা
সেইটো সকেলত ম মানে ৰাস্তাত হওক বা ঘৰ ডাঙৰ গছ নাথাকে চব কাটি দিয়ে
অ ডাঙৰ গছ নাথাকে আজিকালি চাহ অলপ পাবও
উম তোমাৰ কৰ'বাত যাবলৈ আৰু বাছত উঠিব ৰবলৈও তোমাৰ জেগা নাথাকে
অ আগতে আমি স স্কুলৰ পৰা আহিলে ৰাস্তা কাষত ডাঙৰ ডাঙৰ গছ থাকে একদম মানে ভাগৰ লাগে সেইখিনিতে ৰখি উঠি দিওঁ ইমান ধুনীয়া বতাহ লাগে মানে শান্তি লাগি যায় মানে সেইখিনিতে থাকি জানো আৰু কলকো নাযাম কিন্তু সেই আমি ক্লাছ টেন মান নাইন টেন মান থাকোতে কাটি দিছে গছখিনি ইমান বেয়া লাগে এতিয়া জেগা খিনি
এতিয়া তোমাৰ ভাল লাগে অ সেউজীয়া হৈ থাকে ন
উম
উলাই আ যেতিয়া সেউজীয়া দেখা যায় তেতিয়া মনটো এনেই ভাল লাগি যায় এতিয়া আৰু নাই আৰু
উম
সেইটো কাৰণে গৰমটো বাঢ়ি গৈছে
আহ আকৌ চাগে ৰাতিলৈ বনাব হবয়ে হা
আজি মানে আমাৰ আলহী আহিব আলহি মানে সেই বাহ আহিব দেন নো দা এই কা মানে বা হিন্দু অনেক কেতিয়া আহিব কিবা কাম আছিলে লগ ঘৰলে আহি মই আহি পেলাই মানে ই ইয়াতে আজি থাকিবহি
আহ অ
সেইটো ক ভাইটিহে মুৰ্গী আনিবলৈ কৈছে
আহ
মুৰ্গী এটা আছিলে মানে তোমাৰ বান্ধি থৈ দিছিলে ঘৰতে মাৰা মানুহ নাই যে আকৌ! হে তাকে। এই লৈ গৈছে বুলে বজাৰলে। কটোৱাই আনিবলৈ--বৰ দিগদাৰ এইবিলাক। মানে বস্তু আনিলেও তোমাৰ ঘৰত খোৱা মানুহ নাই।
উম' উম'। উম উম
তোমালোকৰ আজি কি ওলালে?
আমাৰ সেয়াই! দালি অথনিতো দালি বেঙেনা ফ্ৰাই সেইখিনিয়ে। ৰাতিলৈ কি বনোৱা যায় এতিয়া? চৰ্দিও লাগিছে, কিবা জ্বলাকেহে কিবা।
অ' কিবা জালুকীয়া বনাই খোৱা। খোৱাৰ আগতে জালুক। দি পেলাই, জলকীয়াতকে মানে জালুক। বেষ্টি বকে বেছ উম', জালুকে চৰ্দিটো কাটি দিয়ে।
উম'
মেডিচিনটো ইমান পুতুককে নলাবা সেই গৰম পানীত। তুমি হেৰি কৰিবা, গৰম পানী ভাপ ল'বা বুজিছা।
উম'
মোৰ মানে সেই ডাক্তৰ এগৰাকীয়ে কৈছিলে মোৰ দেখোন বহুত চৰ্দি মেডিচিন লবলৈ বিচাৰিছিলোঁ ডাক্তৰেহে তেতিয়া ক'লে- যে মেডিচিন লব নালাগে গৰম পানী ভাৱ লবি।
অ' মই লওঁ গৰম পানী ভাপ। উম'
অ আদা দিয়া চাহ খাবা।
উম'
চৰ্দিটো হলে বৰ অশান্তি।
উম' উম' উম'
পিছে এতিয়া তুমি আমৰ চিজনত। আম খাইছা নে নাই?
অ' আম খাইছোঁ দিয়া। আম মানে কি জানা? একদম ইমান আম খাব মন গৈছে মানে! অইন বাৰু, টেঙা খাব মন যায়। এইবাৰ মানে ইমানেই টেঙা খাব মন গৈছে, একে টেঙা প্ৰতি লোভটো বাঢ়ি যোৱা নিচিনা।
এই গৰমটো কাৰণে আমৰ কাৰনে ভাল। গছত আম উলমিয়ে আছে। আমাৰ আমটো আকৌ তোমাৰ টেঙা নহয়, কি মিঠা!
অ' মিঠা, মই খাইছোঁ। তো নহয়
উম উম
তাৰপিছতে মানে এই আমো পাব নাইকিয়া হৈছে যে সেইকাৰে লোকটো বেছি হল নেকি কি তাপিচত এই কাষৰে বয়জনীক লৈ আম বিচাৰি গলো তাৰিছত
উহ
দুইজনীয়া নাজ খু়ৰা ল'ৰাটো এনেকে বৰ্তা ল'ৰাটোক লৈ গ'লো তাৰপিছত এয়া পথাৰৰ চাইডৰ মানে গছ এদালপা হে আম পাৰিলৈ আহিলো একে সেইদিনা খাইছো হেঁপাহ পলোৱাই আকৌ এদিন খাম আৰু
উম উ
একে আৰু টেঙা বস্তুতটো মানে অকলে খাই একদম ভাল নালাগে
ভাল নেলাগে লাগিলে কমেই হওক মানুহ খৰহ হ'ব লাগে উম
উহ
খৰহ মানুহ হ'লে খাই ভাল লাগে
উ
এ টেঙা বস্তুটো মানে সেই আৰু লগে ভাগে খোৱাহে আৰু
উহ লগে ভাগে খোৱা
ঠিকে আছে দিয়া
এ মো
আকৌ ফোন কৰিম পিছত
উ উ দিয়া হ'ব দিয়া উহ